আহা
কি কৰি আছা
এনে বহি আছো গা পা ধুই পেলাক আ শুনি
এ মই কি কৰি থাকিম আৰু উ টোপনি অহা নাই মোবাইলকে খাই আ
উম ইমান দেৰি লত দোকোনা মাক থাকে
টোপনিয় অহা নাই আজি এইাগানো
উম সোনকালে টোপূৰ্ণিমা অভ্যাস ল আপুনি ঘৰতে থাকে নটা দশটাত শুইয়ে যাব লাগে
এ ঘৰতে থাকিলেওি দোবাৰটো বনিয়ে নাহে
এইটো হয় বাৰু কি হাললে
ভাত খালো ডালি বনালো আক মাংস ক উম হা বনা ৰঙালাও বুট ত ভ দিলো হ দিয়া হ দিয়া। গইলা।
অ
আলু দি বনাইছিলো
আল দিয়ে খাই ভাল লাগে
উ স ৰাতিপা বনাইছিলো সেয়া আছিল তাৰপিছত আকৌ ছোৱালীজনীয়ো খাই কাৰণে বেলেগ বনাব লাগে সেয়া তেতিয়া অলপমান হল স এনেকে এখন ভাজি দিলো তিছত দালিৰ দালি বনাব অ
হয় নেকি ত মই ভাত খাল তা কেৰেলা ভাজি অলপ আছিল ভাত খাল
মে তাত সে কোম্পানীত
তাত কি টকাাই দিলে জানো তাৰপিছত কণী দিলে দৈ কল এ ভাত খোৱাই নাই ৰু ৰুি দুটা খাইছো তাৰ পিছত দৈ আৰু কল খালোৱা
উ কল কেনেকুৱা সোৱাদ কেনেকুৱা
কল ভালে তাৰ আকৌ এটাাত উম জানো দাম কিমান নাজানো মানে ইমান গম নাপাওঁ
অ ডাঙৰ ডাঙৰ নে সৰু সৰু
ডাঙ লাাগ সেৰি আৰু আকৌ কণী লালে কল খাব ন কল খালে কণী ল'বলৈ মই আকৌ কণী ললো মানে এই যিবিলাকে মানে মাছ মাংস নাখায় কণী নাখায়। সহৰ কাৰানে মানে এই কল আৰু যিয় কণী খায় সিহঁত আহ মানে যিবিলাকে মানে
লিখি থৈ দিয়ে নে?
নাই তাক প্লেটত থাকিব। কল ললে কণী নল'ব কণী নিদিয়ে, কণী ললে কল নিদিয়ে।
অ তাক
কব উম কব মেডাম যাও যাও মেডাম যে নক মেডামক কণী নিদিয়ে ম অ লগৰজনীয়ে কণী লৈ কল লৈছিল তাই কল দিলে আও চব খাই দিলো।
হয়।
উম।
ঠিকে আছে।
উম।
নাই ইমান ভাল নহয় মানুহ জনৰ বেমাৰ হৈ আছে। ভাল হোৱাই নাই প্ৰেছা কৰি পিনে বিষ ভাল হোৱাই নাই
অ আজি হস্পিতাল গৈছিল নহয়। কি হল?
হস্পিতেল নাই যোৱা। হেৰিতহে মণ্ডল অফিচতহে গৈছিল। এই ছোৱালীজনীয়ে কাগজ এখনক ওলাব লাগে এয়া নাম ঘৰত। কলেজত নাম লগাবৰ কাৰণে আজিকালি আকৌ সেইবিলাক লাগে। সেয়া ওলাব গৈছিল দুদিন হ'ল কেতিয়াও খোৱাই নাই, আজি আকৌ জমা দি থৈ আহিছে। কালি গৈছিল আকৌ ছোৱালীজনী লাগে তাত এ মণ্ডল আ উ অ অ। মণ্ডল উছ চতে চহী কৰিব মণ্ডলৰ ওচৰতে ফটো মাৰিব। এ ঘৰ পোৱা মাৰ নিলে কম নহয় আৰু সিহঁতৰ তাৰ পৰা এখন লৈ ল'লে তেতিয়া সেয় পায়। তেতিয়া আকৌ কাগজ আকৌ
এডমিচনৰ সময়
দিয়ে-দিয়ে আকৌ এতিয়া হেই মাতা পিছত আকৌ এন আ চি পা গৈ সি নিলে ৷
ইমান এইবিলাক লাগে আগতে ইমান নালাগে নহয় ৷
অ সেই তাৰ পিছত মই আকৌ মাক খৰদশিল তেতিয়া তাত গৈছে ৷ তাতো মই কাগজ লৈ যোৱা নাই তেতিয়া আকৌ কৈ পঠিয়াইছো ক'ত আছে অমুকতে আছে৷ সনেকে কৈ পঠিয়াইছো ৷ তেতিয়াহে লৈ আকৌ ছোৱালীজনী লৈ তেতিয়া গৈছে আকৌ লাগে ইনকাম চাৰ্টিফিকেট কিমান ইনকাম তেহ ইদ ভাল সেই খাজানা ৰচিদ লাগে তাৰপিছত আকৌ মৌজাদাৰ ওচৰত গৈ খাজানা ৰ খাজানা দি ৰচিদ আনি ৰচিদ আনি লৈ তেতিয়া আকৌ সে কম্পিউটাৰ দোকানত গৈছে গৈ লৈ তেতিয়া অনলাইন কৰি ছে অনলাইন কৰা পিছত তেতিয়া আকৌ মণ্ডলে চহী কৰিব লাগে হেয়া চহি তহা সি কৰি লৈ যে নহক ইনকাম খনো জমা দি থৈ আহিল আৰু ই ডব্লিউ এছ খনো হোৱা নাই এতিয়াও৷ সেই কৰো জমা হে দি থৈ আহিছে এতিয়া আউ বা কি ভুল ওলাই৷
এডমিচন চোন অ লাষ্ট ডেটো থাকে ন জল্দি এডমিচন ল'ব লাগে ৷
এডমিচন মানে এতিয়া পৰীক্ষা পৰক্ষা। চলিয়ে আছে। এতিয় কাগজ বিখন ওলাবত। পছকে পৰি। তাৰ পিছত চব মানুহে ওলাব যায় তাকে বহুত লাগ। বহুত লাইন ধৰি ধুই আন বহুত কষ্ট হয়। সেইটো কাৰণে। চল্লি বছৰ এতিয়ো পৰীক্ষা হৈ আছে ল'ৰা ছোৱালী বিলাকে নাযায় এতিয়া কাৰণে। আমাৰ অসময় নহয়। মানুহজনৰ ধঢেৰ কাম পথাৰত হেৰি কৰে ৰোৱা ৱে। কথাাৰ কাম থাকে। ম জলকীয়া খেতি বেঙনা খেতি কৰিছে সেইবিলাক আত লাগি থাক সময় নাই না সেইটো কাৰে এতিয়া সময় থাকোতে এতিয়া ৰোৱা বত উ বহুত। ন আ এয়া সেইটো কাৰণে
এইটো ৰোৱা বিিধা চজন চলিছে নেকি কি ধান খেতি কৰিছে
এইব জহাৰখনান। বৰা ধান। তাৰপিছত আে বেছি। দ মাটিত মানে হেৰি লগয় এই আঁতৰা বা ধান লগাই। আৰু যদি অকমান। ওখ অকমান ওখ মাটি হয় তেতিয়া ৰঞ্জিত লগাই ৰঞ্জিত লগালে বোলে বহুত ধাল কবলাম লগগাই ক বলাম তোম মানে গৱ মল ধানটো মানে মিহি সেইটো খাই ভাল লাগে ভাল লাগিলেও মানে ধান বোলে কমকে ওলাই সেইটো কাৰণে সেইটো কৰিব দিয়া নাই এই ৰঞ্জিত কৰিব দিছো জহা বৰা অলপমান লাগে। মে বিহু আহিলে। বনাব লাগে।
আহ, হা বহুত দিনত হ'ল পিঠা চিঠা খোৱাই নাই লগৰজনীয়ে পি পিঠা বনাইছিল অলপ। ভালো নালাগিল ইমান কি পিঠা গুৰি এই সিহঁতৰ গাঁৱৰে। কিবা পিঠা বনাইছিলে। নাৰিকল নিদিলেকে ভাল নালাগিল। নাৰিকল দিব লাগে সেইটো সেনেকুৱা নিচিনাই ইবাৰ চাউল- চাউলটো মিক্সাৰত দিছে তাৰ পিছত আৰু যে এইয়া কেচা বুটৰ লগত যে এটা বুট দিয়ে যে সৰু- সৰু নিচিনা।
অহ, সেইটো হেৰি মাটিমাহ কয় যে সেয়া।
অহ, সেইটো চাউল আৰু সেইটোৱে পুৰা মিক্সাৰত হেৰি গুড়া কৰিছে কৰি লৈ পেলাই তেল পি
হেৰি ৱা জলকীয়া নিমখ দিয়া নাই জানো জলক কিয়া। কেচা জলকীয়া পিয়াজ চেনি দিছে সেইবিলাক পিঠাত আমি কি পিয়াজ দিও। পিয়াজ মিহি- মিহিকে কাটি দিয়ে আৰু জলকীয়া অলপমান তিনিটামান সৰু- সৰুকে কুটি দিয়ে তাৰপিছত দিয়ে তেতিয়া মানে তেলত দি খাও সেনেকে
সেইটোৱে হেনেকে ময়ও ভাল পোৱা নাই কি কৰিম আৰু। কোৱা নাই ইমান বিলাক বনালে তাৰ পিছত কোম্পানীত লৈ গলগৈ লগৰ বিলাক তাইৰ লগৰ সিহঁতৰ গাৱৰ লগৰ আছিলে সিহঁতক দি দিলে সিহঁতে বঢ়িয়া পাইছে খাই।
খোৱা বস্তু আকৌ ভাল পাইছে চবৰে সোৱাদ অহ। চবৰে সোৱাদ বেলেগ -বেলেগ না। সেইটো কাৰণে আমি আৰু যি তি বস্তু আমি আৰু যি তি বস্তু খোৱা অভ্যাস নাই যে সেইটো কাৰনে
আমি আকৌ জুতি লগা বস্তুয়ে ভাল পাওঁ নাইকল পিঠা গুৰি নাৰিকলৰ লাৰু। তিলৰ লাৰু চুজি লাৰু।
বনাইছিলো নাৰিকলৰ লাৰু বনাইছিলো। আটা কলি বনাইছিলো তাৰপিছত নাৰিকলটো সেই নাৰিকলটো কৰিব লাগে ৰুকনিত ৰুকি ধুনীয়াকে তাৰ পিছত কেৰাহীৰ কেৰাহীত পাতিব লাগে। কেৰাহীত অকমান ৰিফাইন দিব লাগ যাতে নাৰিকলটো কেৰাহীত লাগি নধৰে তাৰপিছত নাৰিকলটোৰ ভাজিব লাগে। অকনমান শৰ হৈয়াকে ভাজিব লাগে
চেনী দিব নালাগে জানো চেনী
তাৰপিছত দিব ধৰি নাৰিকল টো যদি খো ক্ষয়া হলে গ যাব তেতিয়া মানে উ এই তাৰ পিছতহে চেনি দিব লাগে নিমখ দিব লাগে। তাৰ পিছত আকৌ পুৰা দিব লাগে উম সেনেকে দিলে মানে ভ লাগে তব চ লং ইলা চি যে চিনি পোৱা লং ইলাচি এ গুটি গুটি গুটি গুটি গোন্ধ আহে। এই গাখীৰ চাৰৰ লগতো খায় আকৌ মাংস বনালেও দিয়ে
টো বেলেগ ইলাছি টো বেলেগ নেকি?
অ লং টো এয়া আমি যে নাকত পিন্ধো নাক ফুল সেইটো নিচিনা লম আৰু হে ইলাচি গুটিটো অ ইলাচি গুটিটো আকৌ সেই গুটিৰ নিচিনা
হয়
অ তাৰ প আ না যায় নেকি?
যায়
অ তেতিয়া সেই গোটেইখিনি গোটেই খিনি একেলগে এতিয়া ভাজি ল'ব লাগে। আৰু নাৰিকললেও পানীতটো মৰিব লাগে। যদি নাৰিকলৰ পানীত
নাৰিকলৰ পানীতটো কেনেকে মানে ভাজি থাকোতে মৰে আৰু
অ ভাজি থাকো দে এতিাৰ মানে লাহেখ পানীটো মৰি গলে তেতিয়া আৰুও চেল দিব লাগে যদি পানীতো থাকোতে চেনি এ তাৰ পিছত লাডুটো ন লাডু টো হেৰি হয় ভাঙি ভাঙি যায় এতিয়া নাই কলোন অকমান সৰসৰীয়াকৈ পানীতো খোৱাৰ পিছত তেতিয়া চেনী চেনি দিব লাগে হালং দি গোটেইখিনি একে ধুনীয়াকে ভাজিব লাগে তেতিয়া অকমান উঠাই হাতৰ মুঠি কৰি চাব লাগে
লাডু হৈছে তাইজ হৈছে
লাডুু হৈ হৈছে না আব তাৰপিছত যদি লালুটো হৈছে ধুনীয়াকে নুমাই গৰমে গৰমে হেৰি
লডু বনাব লাগে আৰু
মগে লাডু বনোৱা আৰু যদি ঠাণ্ডা অ
আমাৰ আকৌ ৰুকনি নাই নহয় ৰুকনি নাই সেইকাৰণেহে
অকণি লাগিব হে ৰুপনী না হেৰি কৰিবা মিক্স মিক্সাৰ মিচিন খ না
হ'ব দিয়ক মই এতিয়া মানে পো আৰু এতিয়া অ হয় হ'ব দে